হয়।
কোৱা।
আজি মই নকওঁ তুমিয়ে কোৱা।
হয় নি? বহুত দিনৰ মোৰত ফোন মাৰিলা।
অ বৰকৈ মনত পৰিল তোমাৰ নম্বৰটো দেখি।
অ।
ফোনটাকে কৰো, ইমান দেৰি হ'ল তুমি শুৱা নাই যে?
এ মোৰ ফাৰ্মৰ কামত লাগি আছিলো মই।
তোমাৰ ফাৰ্ম আছে নেকি?
এ ফাৰ্ম আছে কিন্তু ডাঙৰ ফাৰ্ম কেইখন মই এতিয়া চলাই থকা নাই, মই সৰু কয়লা মুৰ্গী কেইটামান আনিছো।
উম।
তাকে সিহঁতকে পানী, খোৱা দানা
উম।
সেয়া দি আছো।
অঁ।
তুমি কি কৈছা?
মই শুব আহিছো।
তোমাৰ পিছফালৰ চাউডটো অকণ, কমোৱাচোন।
অ অ অ,
তোমাৰ ডাঙৰ ফাৰ্মখন কিহৰ।
বইলা।
অহ, ক'ত আছা এতিয়া।
মই ঘৰতে।
তোমাৰ ঘৰ।
ঘৰ গহপুৰ।
অ
উম, তোমাৰ।
মোৰ ঘৰ তেজপুৰ।
অ অ, তেজপুৰ কোনফালে।
তেজপুৰ,
অগ্নিগড় ফালে নি।
ডেকা গাঁও ফালে।
অ ডেকা গাওঁ ফালে। অ এই নামঘৰটো চাইড দি যে সোমাই যায়,
অঁ অঁ অঁ সেইফালে তুমি গৈছা নেকি সেইফালে?
অহা যোৱা কৰি থাকো।
অ
হয়
তুমি অগ্নিগড় গৈছা?
অগ্নিগড় মই গৈছো কিন্তু সুমোৱা নাই।
অ
ই মোৰ ভন্টিৰ কলেজৰ কামত।
অ, তাতে তুমি কি কি দেখিছা?
তাত মই তোমাৰ গণেশ মন্দিৰ দেখিলোঁ।
কি দেখিলা?
গনেশ মন্দিৰ আছে, শিৱ মন্দিৰ আছে ব্ৰহ্মপুত্ৰৰ ছাইদতে।
অ' অ'।
তাত পাৰ তোমাৰ পাৰ্ক এখনো আছে।
অ'।
অমম
তাতে তুমি পদুম পুখুৰী নেদেখিলা?
অ' পদুম ফুল দেখিছিলোঁ। তাৰপা ইফালে চাইদৰ পুখুৰী এটাও আছিল। নামটো খালি পাহৰি কি
আহ পদুম পুখুৰীতো দেখি তোমাৰ কেনেকুৱা লাগিলে?
ভাল লাগিলে, চ'ব ফালে বগা পদুম ফুলে ফলি আছে।
অ' সেইটো পুখুৰী সেইটো কাৰণে বিখ্যাত। ইয়াত অকল পদুম ফুলেই আছে আৰু বগা পদুম ফুল।
অ' তুমি কি তেজপুৰ কলেজত পঢ়া নেকি?
নাই, মই তেজপুৰ কলেজত এডমিশ্যন লোৱাৰ কথা ভাবিহে আছোঁ।
অহ'
লোৱা এতিয়ালৈকে হোৱা নাই। মোৰ জুলাই, ঊনত্ৰিশ, ত্ৰিশ, একত্ৰিশ তাৰিখে হ'ব এডমিশ্যন।
উম।
তাতে, মই চেষ্টা কৰি চাম যে মই তাত ছিট এটা ল'ব পাৰোঁ।
আৰু কিবা বেলেগ পঢ়া কথা ভাবিছা নেকি?
আৰু মই অহ' বি এ টো কম খতম হোৱাৰ পিছতে
হ'ম।
হোটেল মেনেজমেন্ট লাইনত যাম বুলি ভাবিছোঁ।
ভাল, ভাল এইবিলাক লাইন লৈ পেলাই পঢ়িব লাগে তেতিয়াহে ভৱিষ্যতে কিবা এটা হয়গে।
সেইটোৱে, চবেই যদি আমি অকল একেবোৰকে কৰি-কৰোঁ এইবিলাক চাকৰি কোনে কৰিব?
তাকে, চবেই যদি একেটা ফালেই ধাউতি মেলে তেনেকেতো নহ'ব।
সেইটোৱেতো, একদমেই নহ'ব। বাকী তোমালোকৰ খেতি বাতি?
খেতি বাতি আছে।
তোমালোকৰ মা-খেতি মাটি ক'ত আছে?
আমাৰ উম, গহপুৰ টাউনৰ পৰা অকমান ভিতৰৰ ফালে আছে।
তোমালোকে নিজে খেতি কৰানে?
উম।
তোমালোকৰ ফুচো নামৰ ছোৱালী এজনীও আছে বোলে?
অ', ফুচি আমাৰ কুকুৰজনী, ভন্টীয়ে মৰমত মাতে।
অ'। ফটো দেখিছিলোঁ তাই।
অ', মাজে, মাজে ভন্টিয়ে ষ্টেটাচ লগাই, তেতিয়া ময়ো লগাওঁ।
অ'।
উম।
তাইক ক'ৰ পৰা আনিছিলা তোমালোকে?
তাই আমাৰ ওচৰ মাগনি।
তাই অকলে আছিলে নে আনোতে? নে তাইৰ ককাই ভাই। বা ভন্টি আছিলে?
ককায় ভায়েক সাতটা আছে, ককায়েক ভায়েক ভনীয়েক।
সিহঁত কেতিয়াবা আহেনে তাইৰ ওচৰলে।
নাই তাইকহে নিয়া হয় সিহঁতৰ ওচৰলৈ।
অঁ কুকুৰ বোলে প্ৰভু ভক্ত তুমি জানানে?
উম
তোমালোক অসমীয়া ন?
অ হয়
মও অসমীয়া বাও
হয়
বিহু পাতা নে তোমালোকে
পাতো অসমীয়া হৈ আমি বিহু নাপাতিলে আও কেনেকে হ'ব নহবানো আমাৰ অসমীয়া বুলিয়ে নক'ব
সেইটো অসমীয়া গৌৰৱ বিহু
উম
অসমৰ গৌৰৱ কি কি আৰু
অ এশিঙীয়া গড়
অ
কপৌ ফুল
আৰু
তেজপুৰৰ লিচি
উম তিনিটা চবতকে বেছি বিখ্যাত সম্পদ আছিলে অসমৰ সেই তিনিটা তুমি জানা
অ মুগা শিল্প
গঁড় এশেঙীয়া গঁড়
অ আৰু
অসমৰ চাহপাত
অ
আৰু জুবিন দা।
উম জুবিন দা। পিছে জুবিন ক্ষেত্ৰ গৈছা নাই?
মই জুবিন ক্ষেত্ৰ যোৱা নাই। তুমি গৈছানে?
মই গৈছো।
জুবিন ক্ষেত্ৰখন কেনেকুৱা?
ধুনীয়ে চবফালে গছ চৰ গছ-গছনিৰ পৰিৱেশ। জুবিন দাই যোনটো ভাল পায়। হয় উম।
পৰিপাটিকে ৰাখেনে জুবিন ক্ষেত্ৰ
নাই পৰি পাতিকে নাৰাখ সে চবফালে লেতেৰা কৰি থৈ দিয়ে মানুহে বুজি নাপায়।
উহ।
তোমাৰ মতে কি বিচাৰ যে পৰিপতিকে ৰাখিব লাগেনে, অকন গুৰুত্ব দিব লাগেনে?
সেইটোৱে পৰিপতিকে গুৰুত্ব দি পেলাই ৰাখিলেহে কিবা এটা বস্তু থাকিব নহবা মানুহে বি পিছলে গমে নাপাব জুবিন গাৰ্গ আছিল কোন।
সেটোৱে।
অসমৰ ল'ৰা-ছোৱালীয়ে গম নাপালে কি হব পিছলে যদি জুবিন গাৰ্গক
অ নৱ প্ৰজন্মই যদ দি গমেই নেপায় জুবিন গাৰ্গ কোন জুবিন ক্ষেত্ৰখন ভালে থাকিলেহে পাছলে মানুহ আহিব চাব জানিব।
তাকে জুবিন ক্ষেত্ৰখন মিউজিয়ামৰ। তাইপৰ ৰূপান্তৰ কৰিলেও ভাল হ'ব, জুবিন গাৰ্গৰ বস্তুখিনি আনি।
হয়।
ব গুৱাহাটীৰ ল'ৰা এজনেতো জুবিন গাৰ্গৰ, চলিছ হাজাৰ গান গোটাই থৈছো।
হয়। তেনেকুৱা নতুন নতুন কিছুমান পদক্ষেপ হাতত লোৱাটো। জৰুৰী।
উম নহ'বা নাইকিয়া হ'ব অস্তিত্ব।
একদম সঁচা কথা কৈছা, তুমি তোমালোকৰ মাৰ ভালনে?
ভাল ভাল।
মাৰ অসুখ বুলি শুনিছিলো।
উ হৈছিলে মাজতে তাৰপা যেনিবা, ড্ক্তৰক দেখুওৱা হল। ড্ক্তৰে ঔষধ চৌষধ দিলে।
উম উম।
এতিয়া বৰ্তমান,
মাই এতিয়াও ঔষধ খাই আছে নে?
মাৰ এতিয়া প্ৰেচাৰটো আছে প্ৰেচাৰৰ ঔষধ খাই।
প্ৰেছাৰ
উম।
প্ৰেচাৰটো মাজে মাজে জোখাই থাকে নে?
উম জোকাই থাকে।
তোমালোকৰ ঘৰ ৰাস্তা কাষতে নেকি?
উম আমাৰ একেবাৰে হাইৱে চাইডতে।
বৰ গাড়ী শব্দ হৈ আছে
নেশচনেল হাইৱে ফিফটিনৰ ছাইডতে।
অঁ অঁ
আৰু আমাৰ মানে আগফালে স্পীড ব্ৰেকাৰ আছে যে।।
উম
সেইকাৰণে গাড়ীবিলাকৰ শব্দটো বেছি।
কেইটা স্পীডকাৰ আছে তোমালোকৰ সন্মুখত?
আমাৰ সন্মুখত পোন্ধৰটা।
উম তোমালোকৰ কুকুৰজনী কিমান মাহত আনিছিলা ঘৰলৈ?
আমাৰ তাইক এমাহত অনা হৈছিলে।
আহ এতিয়া তাই কিমান ডাঙৰ হল?
এতিয়াতো আমাৰ তাই এইবাৰ জুনৰ কি তাৰিখে পাহৰি গলোঁ নহয়। তাই তিনিবছৰ সোমাই গ'ল আৰু। চাৰি বছৰ ৰানিং হৈ আছে এতিয়া।
হয়
উম
বৰ মৰম লগা তোমালোকৰ কুকুৰজনী।
উম, চবৰে লগতে মিলি যায়, মানুহ-চানুহ নাকামোৰে।
তেনেকুৱাই হ'ব লাগে। ঠিক আছে দিয়া।
হব।